হেল্ল'
অ ভালে আছা?
অঁ ভালে আছো দেই আপোনাৰ ভালনে?
আহ ভাল অ কি কৰিছা এতিয়া?
মই এই দাইল বনাব লৈছিলো।
অঁ হয় নেকি।
হয় হয় ৰাতি। আহাৰৰ বাবে আহাৰ মানে যোগান ধৰিছো আৰু লাহে লাহে।
অ হয় নেকি অ।
স হয়।
এয় আৰু বাকী।
আপোনালোকৰ ৰাতি আহাৰ গ্ৰহণ কৰিলে নি?
অ আমি কৰিলো হেৰি একেল মানে কি আচলতে আমি অলপ সোনকালে খোৱা হয় ৰাতি আহাৰটো। সোনকালে খোৱা হয় কাৰণ মানে সোনকালে সেয়া ৰান্ধি বাঢ়ি আজৰি হলো। লৰা দুটাক খাবলৈ দিলো। অঁ মই ইয়াৰ এও অফিচৰ পৰা অহাৰ পাছতে এওঁৰ লগত একেলগে খাওঁ সেইটো কাৰণে ৰৈ আছোঁ। অ অ লৰা দুটাই খালে
আমাৰো খোৱা দেৰি হয় সেইটো কাৰণে লাহে ধীৰে বনাইছো
অঁ হয় নেকি অ আহ হয় নেকি অঁ-অঁ-অঁ এয়া
ভাত
আজি মই এতিয়া তোমাৰ এই হেৰি কি কয় ফুকবি মাছ টৰকাৰি এখন বনালো তাৰ পিছত অ গুটি আলু ভাজিলো পদিনা চাটনি আছে ছিলে আৰু হে ভাত সিমানেই থুলমূলকে থৈছো বৰ বেছি মানে বনোৱা নাই। বৰ বেছি ব্যঞ্জন বনোৱা নাই অ-অ অ
সেই যে আপোনালোকৰ। ঘৰলে যাওঁতে এদিন সেই মাছৰ আঞ্জা যে বনাইছিলে আপুনি।
অ এই হেৰিখন যে এই তোমালোক যে যোৱা মাহত আহিছিলা সেই তেতিয়া যে খাইছিলে সেইখন মাছৰ কথা কৈছা অ-অ-অ অ হয় নেকি ভাল ভাল পালা খাই মানে ন
মা ইমানেই ভাল পালে মানে আমাৰ ঘৰত সদায় আপোনাৰ কথা কৈয়ে থাকে মানে ইমান ধুনীয়াকে যে সেই মাছৰ আঞ্জাকন বনাইছিলে যে আপুনি
অ হয় নেকি হিহি অ উম
কেনেকে বনাইছিলে বাৰু আপুনি
অ এই সেইখন এ সেইখন অ হেৰি কি কয় এ বৰ বেছি টান নহয় বনাবলৈ আজিও মই সেইখন সেখন আঞ্জায়ে বনাইছো ফুলকবি মাছ আঞ্জা আমাৰ ঘৰত মানে ফুলকবি কবি মানে ওলোৱা সময়খিনিত যিটো সময়ত ফুলকবি বজাৰত পোৱা যায় সেই সময়খিনিত এই আঞ্জাখন প্ৰায় বনোৱাই হয় এওঁ খাই ভাল পায় আমাৰ লৰা দুটাইও খাই ভাল পায় মানে সেইটো কাৰণে আমাৰ ঘৰত প্ৰায় এ এই ফুলকবি ওলোৱা সময়খিনিত অ বনোৱা হয়ে একো নাই তেনেকুৱা বনাবলে ইমান টান নহয় এই দা তোমাৰ মানে কি কৰো মাছখিনি নিমখ হালধি ভালকে সানি আৰু তাৰপিছতে কেৰাহী খনত মানে তেল গৰম হ'বলৈ দিওঁ গৰম মানে ন অলপ বেছিকৈ গৰম হ'বলৈ দিওঁ অ তেলটো অ তেলটো অলপ বেছি গৰম হোৱাৰ পিছতহে মানে একদম মাছ খিনি মানে ভাজো আৰু মাছ খিনি দিয়াৰ লগে লগে অ মাছখিনি মানে দিয়াৰ লগে লগে হেৰিটো কমাই দিওঁ চিমটো কমাই দিও অ অ তেতিয়া মানে কি নহ'লে মাছখিনি ব জ্বলি যাব যে সেই এতিয়া আৰু অলপ মই টানকৈ ভাজি লওঁ মাছখিনি অকণমান টান হোৱাকৈ ভাজি লওঁ অ তাৰ পিছতে বহুতে মানে কি মাছ অ জোলৰ মাছ বহুতে কমকে ভাজে কিন্তু মই মানে কি অকমান টান হৈ থাক
ভাল লাগে, সেইদিনাখন সেইকাৰণে ভাল লাগিছিলে আপোনাক। টানকে ভাজিছিলে যে আপুনি, সেইটো কাৰণে ভাল লাগিছিলে।
অ' অক অলপ টানকৈ ভাজি লওঁ তাৰপিছতে সে আৰু সেই মাছ ভজা মাছখিনি ভাজি হোৱা পিছত মাছখিনি কাঢ়ি থৈ দিওঁ। সেই মাছ ভজা তেলতে মানে কি কৰো হেৰি কি কয় মেথি কেইটামান মানে মা মেথিহে আৰু আধা চামুচমান মানে তেলতে দি দিওঁ, বেছিকৈ মেচি মেথি দিলে কলা হেৰি হৈ যাব তিতা হয় চবজি।
অ' মেথি দিলে মানে কিন্তু খাবলৈ বহুত সোৱাদ হয়। মেথি দিলে মানে
খাবলৈ সোৱাদ হয় কিন্তু বেছিক মেথি দিলে মানে কি হয় আঞ্জাখন তিতা হৈ যায়। অ' হয় হে সেইটো কাৰণে হেৰি মেথি অকমান কমকৈ দিওঁ আধা চামুচ মান দিওঁ আৰু তাৰ পাছতে সেই মেথিখিনি দিয়াৰ পিছত তাতে মই এ ৰচোন মানে নহৰু সেই কুটি দিওঁ তাত বা কুতি নিদো নহৰুই তিনি-চাৰি ফুটামান কুটি দিওঁ। তাৰ পিছতে মানে হেৰি কৰোঁ অ' হয়-হয়। তাৰপিছতেই বগা সৰিয়হ আৰু পিয়াজ মই একেলগে বাতি লও। অলপ কে কেঁচা জলকীয়া নি নিমখ অকমান তাৰপিছতে ব গাহৰি আৰু পিয়াজ এই গোটেই কেইটা মানে একেলগে মি এ মিক্স কৰি অ' একেলগে বাতি লও মই, বাতি সে হেৰি খিনি বতা খিনি মানে হে তাতে দি দিওঁ নহৰুত যেতিয়া অলপ মানে ৰঙচুৱাও হ'ব নিদিওঁ আৰু অলপ আৰু মানে হেৰি গোন্ধটো মানে অকণমান হেৰি হোৱাৰ পিছত সলনি হোৱাৰ পিছতে কেঁচা গুন্ধটো সলনি হোৱাৰ পিছতে মই সেই বতা খিনি দি দিওঁ। সৰিয়হ বতা বেয়া হয়-হয়। তাৰ পাছত সেইখিনি ভালকে ভজাৰ পিছতে মানে হেৰি কৰো অ', অ' ডিম্পল
অ'
ফোনটো কাটিছো তোমাৰ নহয় বেকগ্ৰাউণ্ডত বহুত নইচ আহিছে পানী এনেকা কিবা কাম
অ থিক আছে পতোককে টেপটো খুলি পাইছিলো